কোৱা শুনিছা অ শুনি আছোঁ কোৱা উম এই অলপ ভাত কেইটা খাই ওলাই আছো অলপ
অ ওলাইছা নেকি এ আজি আমাৰ গাঁৱত থিয়তা আছে তাকেই এপাক চাবলৈ যাওঁ বুলি ভাবিছো
অ ময়ো যাব পাৰিলোহেঁতেন
অ তুমি যোৱা যদি কোৱা মই তোমাকো লৈ আহি অকলে ওলাইছে বাৰু তে এনে একপাক চাই আহো বোলো
উম ময়ো বাৰুতে এনেই আছো বাৰুে যাব পাৰি এনে কি কোৱা
অহ যদি মই তোমাক লৈ আহিম দিয়া
উম যাম দিয়া তেতিয়াহ'লে
আহ বা বাকী মই তাৰমানে কথা এটা কাৰণে ফোন কৰিছিলো তোমাক
কোৱাচোন
এই মানে আমাৰ কলেজৰ পৰা মানে এ এ কলে খেল এটাৰ কাৰণে চিলেক্ট কৰিব কাৰ খেলটা হেৰি কাৰণে মানে পোৱালি কেইটামান ল'ব দিছিলে মানে ভাবিলো তুমিও খেলা যদি মই তোমাক কওঁ বোলো
অ পিছে কি খেল খেলাব মোৰ বাে হেৰি আগ্ৰহী আছো এইবিলাকৰ ওপৰত তুমি যদি
কাবাডী কাবাডী কাবাডী কাৰণে মানে লৰা কেইটামান ভাল ভাল গোটাব দিছিল মানে তোমাৰ তুমিতো আগতে ভাল খেলছিলা ন কাবাডী মই দেখিছো বহুত জেগাত সেইটো কাৰণে তোমাক ফোনটো কৰিলো ই খেলে নেকি আমাৰ কলেজত এনেকে তেনেকে
হ'ব হ'ব এতিয়া মানে এতিয়া খেলা আগতে যদি আমি ভালকৈ যদি সেই পেক্ট্ৰিচ অলপ কৰি লব পাৰো তেতিয়া বেছি ভাল হয় নেকি
অ প্ৰেক্টিচটো বাৰুতে কৰিব লাগে প্ৰেক্টিচটো কেতিয়া মানাপা কৰাটো ভাল হ'ব
তুমি আৰু কাৰোবাক জনাইছনে নাই এইটো কথা বিষয়ে
এইটো কি কথা বিষয়ে মই তেনেকে আৰু তিনজন মানক জনাইছো বাৰতে
অ অ তেতিয়াহলে হ'ব এনেওতো মানুহ লাগিব আৰু কেইজনমান
লাগিব লাগিব মানুহ লাগিব মানুহ সাতজন লাগিব ন। মানুহ সাতজন লাগিব ন।
অ অ
তিনজন তিনজন চাৰিজন তুমি সতে পাঁচজন আৰু ছয় জন দুজন লাগে। কিৱা দোজন
অ এই দুজনক বিচাই লোৱা তেতিয়া আমি পঢ়ি পাও মানে অ হেৰিটো কৰি দিব পাৰিম প্ৰেক্টিচটো কৰি দিব পাৰিম। তেতিয়া আমাৰ মানে খেলটো অলপ উ উন্নত হ'ব।
আহ প্ৰেক্টিচটো ক'ত কৰিব লাগিব ক'ত কোৱা ভাল হ'ব।
প্ৰেক্টিচটো কৰিব আমি মাটিখনতে কওঁ নেকি?
মাটি সধান ন ৰাতিপুৱা আঠট মানৰ পৰা যদি। সাতটা মানৰ পৰা কৰিছো ৰ'দটো নোলোৱাৰ আগত তেতিয়া ভাল হ'ল হয়।
সেইটো বিয় যে ভাল হয় এতিয় বা।
দিনতে বা দিন দিনে দিনে যি ৰ'দ তুমি প্ৰেক্টিচ কৰিব নোৱাৰা সেইটো কাৰণে ৰাতিপুৱা সোনকালে কৰিলে অলপ ভাল হয় আও।
উ এতিয়া যদি ৰাতিপুৱা সোনকালে কৰিলও আমি আৰু অলপ সোনকালে কৰিলে বেছি ভাল হয় নেকি পাঁচট মানৰ পা যদি কৰো তেতিয়া আমাৰ ধুনীয়া
অ পাঁচটা মানৰ পৰা কৰাত তোমাৰ মোৰ এনেকে অসুবিধা নাই। অকণ দুজনমান অকণ দূৰৰ ব্যক্তি আছে যে। সেইটো কাৰণে মানে অলপ সিহঁতৰ অসুবিধা হ'ব পাৰে ন সুধি পুচি লও সিহঁতক কি কৰে।
মানে সিহঁতে যদি সাতটা বজাত কম বুলি ভাবে সিহতে যদি অলপ দূৰ হয় ছয়টা মানতে আহিব লাগিব?
উম
তাৰ কাৰণে তুমি যদি তাৰ সিক পাঁচটা মানত আহিব দিয়া এতিয়া আমি ছটা মানৰ পৰাই আৰম্ভ কৰিব পাৰিম হেই প্ৰেক্টিচটো?
অ সেইটোতো হয় বাৰুতে পিছলৈত কি কি পিন্ধি গলে ভাল হ'ব।
প্ৰেক্টিচত তুমি নিজৰ যোনটো মানে ভাল হয় পিন্ধিবলৈ
অ হাফ পেন্ট আৰু
হাফ পেণ্ট আৰু টি চাৰ্ট এটা পিন্ধি আহিবি।
পিছা ন আৰু খালী ভৰিয়ে খেলিম ন আমি কাবাডীটো?
অ নাই এতিয়া প্ৰেক্টিচহে কৰিম ন সেইকাৰণে খালি ভয়ে খেলিব লাগিব এনে আপুনি খেলিব গলে দিগদাৰ হ'ব
অ ঠিক আছে খালি ভৱিয়ে খেলিম বাকী উ মাটি সন্ধা জেগাটো ভালে নে ম বা বেছি তাৰ মানে কিবা বোকা চোকা হৈ আছে নেকি।
নাই নাই বেছি বোকা চোকা নাই খেলা ধূলা ঠাই ভালেই আছে এতিয়া। কাৰণ বোকা হবলৈ বৰষুণটো? বোকা হবলৈ বৰষুণটো দিয়া নাইতো সেইকাৰণে এতিয়া বোকা নহয়।
অ ৰাতিপুৱা এনে ত খেলাচোন। ৰাতিপুৱা এনে ৰাতিপুৱা দ হেৰিয়ত যে দৌৰি থাকে এইকেইজন আহিব নেকি অসুবিধা হব নেকি মানুহ কেইজনৰ।
অসুবিধা নহয় একো নহয় বাৰুতে।
অ তাৰমানে দৌৰিবলৈ আহে ন আমি যদি কাবাডী খেল লাগো অকণ দৌ দৌৰত দৌৰি থাকোতে অসুবিধা হ'ব পাৰে ন। আহি থকা মানুহ কেইজনৰ।
নাই অসুবিধা নহয় কাৰণ কিয় কৈছো শুনা আমিতো গোটেই ফিল্ডখন লৈ লওঁ এতিয়া প্ৰে তিছৰ কাৰণে আমাৰ অকমান জেগাহে লাগিব। ইনতে যোনে যোনে দৌৰিবলৈ আহে মানে সি তা পিছত কিনাৰখিনি দৈ থাকিলেই হয় নো কিনাৰখিনিতেই দৌৰে ফিল্ডত।
অ সেইটোতো হয় আৰু কাবাডী খেলত আমাৰ কথাটো শুনাই হে এতিয়া আমি এটা নিজৰ হেৰি কৰিব লাগিব যে এনেকে কৰিলে সেইটো কৰিব লাগিব নহলে তাৰ মানে টিম ৱৰ্ক কৰিব লাগিব নহলে তাৰ মানে গোটেই মিলি জুলি কৰিব লাগিব বুইছা নহলে মিলি যদি নকৰিলে নিজৰ নিজৰ মতে কৰিব গলে আমি হাৰিম। ইয়াত মানে মিলি জুলিটোৱে মেইন।
সেইটো তুমি যে কথাটো ক'লা এতিয়ো ডিষ্ট্ৰিক লেভেলত খেলটো হ'ব নে ষ্টেট লেভেলত হ'ব?
ডিষ্ট্ৰিক্ লেভেল হব ডিষ্ট্ৰিক্ ডিষ্ট্ৰিক।
ানে
অ ষ্টেট লেভেলত হ'ব অ ডিষ্ট্ৰিকত যদি আমি জিকো চিধা ষ্টেট তেতিয়া হলে যাব পাৰিম।
তাৰ কাৰণে আমি ভালকৈ মানে অধ্যয়নৰ প্ৰেক্টিচ কৰিব লাগিব তেতিয়া
প্ৰেক্টিচ কৰিব লাগিব আৰু এইযোৰ এটা কথা কব পাহৰিলো আৰু এজন গোটেই কেইজন ব্যক্তিয়ে তিনিশ টকাকৈ দিব লাগিব দেই। মানে আমাৰ নামত মানে চোলা আহিব যে সেইচোলা কেইটা মানে পা প্ৰাইচ মানে তিনিশ টকাকৈ এজনৰ বুজিছা।
টি চাৰ্ট দিয়া এনেকৈ চোলা পিন্ধি খেলিবা নেকি তেতিয়া তুমি কোৱাচোন?
চোলা টি চাৰ্ট একেই আৰু মই অসমীয়াত কৈছোঁ যে ভাল শুদ্ধ অসমীয়াত চোলা বুলি। টি চাৰ্ট বুলি কলে ইংলিছত পৰে সেইটো কাৰণে মই অসমীয়া চোলা বুলি কৈছো বুজিছা। সেইটোৱে বাকী একো কথা নাই।
বুজি পোৱাকৈ ক'বা তাতে বুজি পাওঁ আৰু।
এ একো নাই মানে আমি গাঁৱলীয়া লৰা আৰু কি ক'বা আমি অসমীয়া ল'ৰা আমি মানে ইংৰাজী নাজানো যে।
অ ঠিক ঠিকেই আছে বাৰু এনে অসমীয়া আমাৰ বা মাতৃভাষাটোক
অ সেইটোৱে আৰু। তাকে তিনিশ টকাকৈ দিব পাৰিবা নে নোৱাৰা?
পাৰিম পাৰিম এইটো কি আৰু সৰু এটাহে।
অ ঠিক আছে দিয়া তিনিশ টকাকৈ লৈ আহিবা তিনিশ টকাত উঠাই আনি মানে জমা দিব লাগিব না তেতিয়া তাৰমানে আমাৰ নামত সেইকেইটা আহি যাব।
উম গম পাইছো গম পাইছো।
তাৰপিছত এইটো কি বুলি কয় আৰু তোমালোকৰ ফোন নাম্বাৰ কেইটা আৰু এড্ৰেছ কেটা মোক মোক কেনেকে হোৱাটছএপত মেছেজত দি দিবাচোন। মানে তাৰমানে দি
মোৰ যোনটো নম্বৰ এতিয়া ফোন কৰিছা তুমি
অ।
সেইটো নম্বৰ মোৰ হোৱাটছআপ আৰু মানে ফোনৰ নম্বৰ দুটাই হয় তুমি এইটোৱে লৈ ল'বা নে কি কোৱা? অ মানে মোৰ বেলেগ নম্বৰ নাই উম বেলেগ নম্বৰ নাই মোৰ তাত।
আৰু এড্ৰেচ কেইটা ও দিবি আৰু মানে মই গ্ৰুপত চাবমিত কৰিব লাগিব।
উম মোৰ এড্ৰেছটো এড্ৰেছটো লিখি লোৱা এতিয়া বৰ্তমান। উঠাই নোপোৱা কি গৈ নোপোৱা চুকৰ ওচৰ উঠাই নোপোৱা যোনকণ জেগাকণ আছে সেইখন।
অ অ ঠিক আছে ঠিক আছে ৰখা মই লিখি লৈছো হা।
নহয় নহয় নহয় গৈ নোপোৱা চুক কৰ উঠাই মৰা হেৰি আছিলে মানে যোনটো হেৰি চিন্তা আছে তাত
অ অ ঠিক আছে দিয়া লিখিলো দিয়া উম উম। আৰু হেৰি শুনা আমাৰ মানে অকণ জেগাটো দূৰত হ'ব ন তাৰমানে তুমি। কাবাডী খেল হব ন তাৰিখলৈ ন তাৰিখলৈ তুমি সোনকালে উঠিবা লাগিব দেই ৰাতিপুৱা পাঁচ টাত আমি বাছত উঠিবই লাগিব বাছত উঠি পাওঁ গৈ মানে অলপ অ বেলেগত খেল হ'ব গৈ ডিষ্ট্ৰিক্ট লেভেলৰ খেলটো বেলেগ জেগাত হ'ব। আমি ধৰা বাছত যাব গলে বুজিছা বাছ আহিব ধৰ বাছে আমাক লৈ যাব বুজিছা
গম পাইছো গম পাইছো বহুত বহুত দল আহিব চাগৈ
বহুত টাইম লাগিব আৰু আমাৰ খেলখন তিনদিন থকাকৈ হ'ব তিন দিন থকাকৈ হ'ব সেইটো কাৰণে নিজৰ লাগতিয়াল বস্তু খিনি বেগত লৈ লবা
অ লৈ ল'ম লৈ ল'ম দিয়া ইমান আমাৰ লৰা মানুহ যেতিয়া ইমান আমাৰ লাগতিয়াল বস্তু নায়েই কি আৰু কাপোৰ দু যোৰমান হ'লেই হ'ল
অ এই তেওঁ যিকেইটা বস্তু লাগে মোবাইল চাৰ্জাৰ কিবা কিবি এইকেইটা লৈ ল'বা আৰু।
উম এনে ক'ত থকা ব্যৱস্থা কৰিছে এনে তাত কৰবাত পিজি চিজি দি
নাই নাই নাই কৰবাত মানে ভাড়ালৈ থাকিব নালাগে তোমাৰ এ তাৰমানে তাত তাৰমানে ৰুম আছে অ তাৰমানে ষ্টেডিয়াম হয় ন ষ্টেডিয়াম এনেকে হেয়া ৰুম আছে মানে ক'ৰবাত বেলেগৰ মানুহে থাকিব পৰা সুবিধা মানে তাত বনাই থোৱা আছে। তাতেই থাকিব দিব।
উম উম
সেইয়াই আৰু তাত কোনো অসুবিধা নহয় প্ৰব্লেম তাৰমানে খোৱা বোৱা আদিলৈ সব তেওঁলোকে যোগান ধৰিব আমাৰ কাৰণে আমি খালি খেলিলেই হল বুইছা
আৰু কথা এটা কচোন এতিয়া যে আমি যে খেলটো খেলিব যাম এনেই আমাৰ দলটোৰ নাম কি ৰাখিম বুলি ভাবিছা?
দলটো নাম
উম
দলটো আহ তাকে ৰখাচোন ভাবিব লাগিব গোটেই কেইজনক সুধি গোটেই কেইজন ৰখা ৰখা তুমি তেনেকে ক'লে নহয় ন। কেইজন লগ হৈ লও
মানে মই ক'ম কি বুলি ভাবিছিলো শুনা মই কৈছো গোটেই কেইজনে একেলগে বহি লৈ গোতেই কেইজন একেলগে বহি লওঁ তাৰপিছত আলোচনা কৰি লৈ তাৰপিছত ৰাখিম আৰু যোনটো ভাল হয়।
অ এইটোতো হয় গোটেইকেইজন লগ হৈ ধুনীয়াকৈ কথা বতৰা পাতি লওঁ ন।
উম মানে এইটো নিজে ব্যক্তিগত হিচাপে ৰাখিব নোৱাৰে বা কি হয় গোটেই মানে আঠজন আঠজনৰ কথা আছে ন এজনৰ যদি ভাল লাগে এজনৰ যদি বেয়া লাগে।
অ মই অলপ মানে আমাৰ ষ্টেট লেভেল মানে খেলাক কাবাডী চেম্পিয়ন এজনক মাতিছো এ আমাৰ গাঁওৰ চুৰেন দা তাকে আহিব ৰখা
অহ
আহি পেলাই আমাক অলপ শিকাব ধৰ কেনেকে কি হয়।
অ গম পাইছো বাৰু এতিয়া এতিয়া যদি আমি ধুনীয়াকে গোটেই কেইজনৰ মতামত হিচাপে নামটো ৰাখিব পাৰো তেতিয়া নিজৰ কাৰণেও ভাল হয়।
অ সেইটোয়ে আৰু আমি ধৰ নিজৰ সেইখনৰ নাম ৰাখিব পাৰিলে জেগাখনৰ নাম ধৰ জিকি আহিলে ডিষ্ট্ৰিক্ট লেভেলৰ হয় নে নহয় এইটো আমাৰ কাৰণে গৌৰৱৰ কথা আৰু বুজিছা সেইটো কাৰণে ভালকৈ ভালকৈ শিকাওঁতে শিকিবা, খেলিবা
উম গম পাইছে এনেও ভালকৈয়ে খেলো বাৰু ইমানতো হেৰি নেখেলো আমি বেয়া নেখেলো বাৰু
তোমাৰ ভালৈ খেলা কাৰে তোমাকো ফোন কৰি। সুধিছো ন তুমি খেলিব নে নাই এনেই মই নোধিলো হয় তুমি ভাল খেলা মই দেখি। চো কৰিছো কাৰণে। বাৰু কথা এটা কব পাহৰিলে গুৰুত্বপূৰ্ণ কথাটো হেৰি এইটো কি বুলি। কয় তাত মানে পইচা দিব আৰু জিকিলে ফাৰ্ষ্ট হোৱা টিমটোক।
আহ এনেই কিমান মান দিব পইচাটো।
ফাৰ্ষ্ট টিমটো পোন্ধৰশ পোন্ধৰ হাজাৰ টকা ছেকেণ্ড টিমটো। দহ হাজাৰ টকা আৰু থাৰ্। টাইমটো পইছা নিদিয়ে কিবা টফি দিব।
মানে হেৰি দিব কিছু এইটো মেডেল আৰু ট্ৰফি দিব।
মেদেল আও ট্ৰফি দিব।
উ এনেই ফাৰ্ষ্ট ছেকেণ্ডক অকল পইচাই দিব নে মেডেলত।
মেডেল ট্ৰফি দিব বাৰু মই পইচাটো কথা কৈছোঁ তোমাক মানে মেদেলটো হি।
মানে কিয় কৈছো গম পাইছা পইচাটো দিব আমি চাৰি হাজাৰ বী গোটেইজনে মিলাই ভগাই পেলাই পিছত ভগাই পেলাই শেষ হয় যাব কিন্তু ট্ৰফি আৰু মেডেল দিয়ে সেইটো চিন হিচাপে থাকে
চমা অ পাইছো আৰু বহুত কামত দিয়ে ডিষ্ট্ৰিকট লেভেলত কিবা বেলেগ ক্ষেত্ৰত তাৰমানে এনেকে হেৰি হলেও কাবাডী কাবাডী খেল ভলীবল খেল এইবিলাকৰ চাৰ্টিফিকেটে বহুত কামত দিয়ে জানা নাই
গম পাইছো আমাৰ মানে এইখন চাৰ্টিফিকেটখন হলে যদি তুমি কি পিছত ল চাকৰি তাকৰি কৰিম বুলি ভাবা যদি এইখন দেখুওৱা পোৱা এটা সহায় হয় আৰু।
সেইটোৱে সেইটোৱে বহুত সহায় বুজিছা তাকে তুমি ভাল খেলা মোৰ। তোমাৰ ওৰত বিশ্বাস আছে তুমি পাৰিবা সেইটো কাৰণে মই তোমাক ফোন কৰিলো ভালকৈ পুৰা। যিমান পাৰে নিজৰ ফালৰ পৰা আৰু গোটেই হাণ্ড্ৰেড। এশ শতাংশ দিবা আৰু বুজিছা।
অ দিম দিম মোৰ পৰা পুৰা নিজৰ পৰা এশ শতাংশই দিম বাৰু তে।
অ।
তেতিয়া আমাৰ নিজৰ জেগাখনৰ নামটো অলপ হ। ঠিক হক তাৰ কাৰণে তো নিজে কষ্ট কৰিবই লাগিব।
কষ্ট কৰিব লাগিব সেইটোয়ে আৰু আমাৰ যদি কিবি আমি আমি যদি। শিকিব পাৰো আমাৰ মা দেউতাৰ কাৰণে কিমান গৌৰৱ আমাৰ ল'ৰা ডিষ্ট্ৰিক্ট লেভেলত জিকি আহিছে ন।
অ সেইটোতো হয়েই মানে আনন্দও। পাব ওচৰ চুবুৰীয়া মানুহও ভাল পাব।
অ ওচৰ চুুৰীয়া মানুহে ভাল পাব সেয়াই আৰু।
উম সেইকাৰণে আমি এইটো। মানে নিজৰ পৰা এশ শতাংশ দি হলেও মানে কিবা এটা মানে আনিব লাগিব প্ৰাইচএটা।
আনিব লাগিব আনিব লাগিব জিকিব লাগিব সেইটো কাৰণে আমি এই কেইদিন ধুনীয়াকৈ। একে ৰাতিপুৱা সোনকালৰ পৰা প্ৰেক্টিচ কৰিম পুৰা কষ্ট কৰিম দিনটো। তে পুৰা প্ৰেক্টিচ কষ্ট কৰিলে তো আমি এনেও জিকিমে ন। কষ্টফল সদায় মিঠা হয়।